ল্ল শুনিছো, তুমি শুনিছা?
হয় শুনিছো, কি কৰি আছা?
মই এতিয়া এই বন্ধ যে কলেজ চলেজও নাই আমনি লাগিছে ঘৰত। সেইকাৰণে কম্পিউটাৰ গেম খেলি আছো। তুমি কি কি ৱৰ্ক কৰিছা?
এ মই অল এ দছ পোন্ধৰ মিনিট হল ৰবা, শুই গেণে উঠিলো।
অ আজি ইমান দেৰিকে উঠিছা যে?
এ তাকে এই টোপনিটো আজি ধৰি গ'ল বৰষুণ দিছিল ন ৰাতি।
অঁ।
টোপনি নাভাঙিলেই জল্দি, ত তুমি কে কেইটাত উঠিছা আজি?
মই আজি চাহ সাতটাত উঠিছো।
আচ্ছা ৰাতিপুৱা উঠা ভালে বাৰু। ৰাতিপুৱা উঠি তুমি এনে দৌ দৌৰিব যোৱা নেকি?
কেতিয়াবা মন গলে যা নহলে নেযাওঁ আৰু, মন চন নেযায় আও।
তাকে তুমি কিবা খালানে এতিয়া?
মই খালো, তুমি খালা নাই?
মই কি কি গলো জাষ্ট অলপ দছ মিনিট হৈছে উঠিছো, একো একো খোৱা নাই।
অহ অহ মইও অহ। বন্ধ দিছে ফোৰ ফোৰ। মই মেগী খালো, বন্ধ দিছে ফুৰিব নোযোৱা নেকি?
ফুৰিবতো যাম, দাৰ্জিলিং যোৱা প্লেন হৈ আছে। এই গ'লেও নহ'ব নহয়, তোমাৰ বাজেট মিলাব লাগে নহয়।
অ বহুত মিলব লাগে।
বাজেট হয় বাজেট মিলাব লাগে তাৰোপৰি কোনটো বাজেটত ক'ত গ'লে ভাল হ'ব, গাড়ী লৈ গ'লেতো বহুত টকা লাগি যাব ন।
অ কা লগৰ ক লগত যাম বুলি ভাবিছা?
নাই নাই এ পৰিয়ালৰ লগত যাম বুলি ভাবিছো, ফেমেলী।
অ ফেমিলিৰ লগত গলে ভালো লাগে। আৰু লগৰ কেইটা লগত গ'লে কিন্তু বেছি অ লগকেইটাৰ লগত গলে কিন্তু বেছি ভাল লাগে।
হয় লগৰকেইটাৰ লগত মানে তুমি যতে ততে যাব পাৰা ন?
অ মানে চোৱা ফেমেলী লগত গলে মানে তোমাক কব ইয়ালে নেযাবি সেয়ালে নেযাবি। মানে বহুত খিনি ৰখাব হ'লেও এটা হিচাপত কবলে গলে ভালো মানে তোমাৰ ভালৰ কাৰণে কয় ন।
গাইড কৰে ন তোমাক, তোমাক চোৱা চিতা কৰে। তেনেকুৱাই মানে আৰু ধৰা মানে এ ট্ৰিপ এটা যাওঁ বুলি ক'লে মানে কিহত যাবা আগতে এইটো ও মানে প্ৰশ্নটো আহে হয় নে নাই? গাড়ী লৈ গ'লেতো দাৰ্জিলিঙত বহুত টকাৰ তেল লাগিব। মিনিমাম দছ হোজাৰ মানৰ তেলে লাগিব অহা যোৱা মিলাই।
দছ হাজাৰতকে বেছিয়ে যাব নেকি মোৰ মতে।
তাকে ইমানে যাব মানে এটা ক কওঁ অ নহয় মই অকল তেলৰ খৰচটো কৈছোঁ, মানে কে আহা যোৱা আহা পাছ যোৱা পাছ বাকী খোৱা লোৱা মিলাই কেনে পোন্ধৰ ষোল্ল হাজাৰ
আৰু তাতে যদি থাকো আৰু বেছিকে বিশ হাজাৰ গুচি যাব, তেনকুৱাতো আমাৰ বাজেট নাথাকে ন ইমান। বিশ হাজাৰ এটা ট্ৰিপ কৰিব মানে ওচৰতে দাৰ্জিলিং।
আৰু এইটোও ডিপেণ্ড কৰে যে আমি ক'ত যাওঁ কিমান জেগা ফুৰিম, সেইটো হ'লেতো আৰু বহুত পইচা হে যাব, আৰু তাত ফুৰিব জেগা জেগাও বহুত আছে চাগে মই গম নেপ নেপাওঁ দাৰ্জিলিং কথা মানে দে দেখাত চবে ভাল বুলি কয় নেচাৰোতো ভাল বুলি কয় চবে
হয়
মানে বেলেগ প্লেন নাই আও দাৰ্জিলিঙে তোমাৰ প্লেন
দাৰ্জিলিঙে প্লেন আছে তাকে এতিয়া ট্ৰেইনত যাম বুলি ভাবিছো ট্ৰেইনত গ'লেও মানে এ চি ডাবা এচি ক্লাছটো কাটো নে শ্লিপাৰ ক্লাছ কাটো এইটোয়ে ভাবি আছো
অহ
মানে দাৰ দাৰ্জি দাৰ্জিলিঙত এ ট্ৰেইনত গ'লে তোমাৰ মানে আমাৰ ইয়াৰ পৰা এন জি পিলৈ যাব লাগে নিউ জলপাইগুৰি এন জি পি একে নিউ জলপাইগুৰিলৈ তাতে নামি কেনে পৰা চেয়াৰ টেক্সি পায় মানে শেয়াৰিং টেক্সি চাৰিশ নে পাঁচ শ টকা লয় পাৰ পাৰ্চেন আৰু তুমি প্ৰাইভেট যদি লোৱা চ চৈধ্যশ লয় আমাৰতো চাগে প্ৰাইভেটে ল'ব লাগিব বহুত মানুহ আছে
অ মানুহ বহুত থাকিলে প্ৰাইভেটে ল'ব আৰু প্ৰাইভেট ললে এটা হিচাপত কবলৈ গলে ভালো তুমি ইয়ালৈ যাও বুলি কলে লৈ যায় কিন্তু টেক্সিখিনিয়েতো নিনিয়ে না এটা প্ৰপাৰ জেগা তুমি ক'ব লাগিব তালেহে লৈ যাব আৰু সিহঁতে তোমাক নুবুজাব প্ৰাইভেটটোত ক'বলৈ গ'লে পইচা বেছি কিন্তু সিহঁতে তোমাক ফেচিলিটিটো ভাল দিয়ে আৰু ভালকে মানে বুজাই দিয়ে
হয় হয় ঠিকে কৈছা আৰু তাৰোপৰি অ মানে প্ৰাইভেট ল'ব লাগিব কাৰণ ফেমিলি আছে নহয়
ফেমিলিও আছে অ সেইটো ঠিকেই কৈছা
তাৰে পৰা দাৰ্জিলিঙলৈ মানে প্ৰায় টেক্সি পায় তাৰে পৰা তুমি দা দাৰ্জিলিং ফুৰিবৰ কাৰণে কাৰ যে আজিকালি ভাড়াত পায় গাড়ী বা আ বাইক যিকোনো এই এইবিলাক পাৰ এ এইবিলাক মই লগৰ এটাক সুধিছো যাই পাইছে মানে লগৰটো
অহ সি কি কৈছে
এক্সপৰিয়েঞ্চ কৰি কৈছে ই মানে কৈছে পাৰ ডে তিনিশ টকা
পাৰ দে তিনিশ টকা অ সেই সেইবোৰ হিচাপ কবলৈ গ'লে এনেকোৱাও সুবিধাবোৰ আনিছে সেইকাৰণে বেছি ভালো হৈছে মানে কৰবাত যদি আমি ফৰিব যাও তেতিয়া মানে আমাক কৰবাত যদি যাও যাব লগা হয় নিজৰ মানে পৰ্চনেল গাড়ী টাইপৰকে মানে এখন লৈ লব পাৰি সেইটো কবলৈ কবলে ভাল ফেচিলিটিটো ভাল মানে আৰু
যথেষ্ট সহায় হৈছে যেতিয়াৰ পৰা আহিছে মানে গা গা গাড়ী ভাড়া দিয়া বস্তুটো
অ তুমি যে দাৰ্জিলিঙত যে যাম বুলি কৈছা সেয়াত দাৰ্জিলিঙৰ মানুহবোৰ মানে কেনেকোৱা টাইপৰ
দাৰ্জিলিঙৰ মানুহ বিলাক বঙালী মানুহে তাতে বেছি থাকে কব গলে মানে মানুহকেইটা ভাল আৰু তাৰে প্ৰধান খাদ্য কি জানানে নাই দাৰ্জিলিঙৰ
গম নেপাও নহয় কি হয়
মমো
অ ম'ম' বুলি ক'লে চব আজিকালি চব পাগল দেখোন ম'ম' কাৰণে
হুম
মমো নহ'লে কিছুমান মমো নাখালে মানে একদম শান্তিয়ে নোপায় নেকি মোৰ মতে
তাকে তুমি এতিয়া যিহেতু গৰম বন্ধ পৰিছে তুমি ক'তবা যাব নে মইতো কলো দাৰ্জিলিং
উ উ মই মই ভাবিছো ঘৰলে যাম ডিব্ৰুগড়ত হে নাই তালে যাম বুলি ভাবিছো ডিব্ৰুগড়ৰ পৰা যদি কৰ'বাত যাব মন যায় আৰু মাহঁতৰ লগত বাহত লগত যাম আৰু কবাত ফুৰিব লগা জগা ভাবিছো টিলিঙা মন্দিৰ সেইফালে যাম
ট্ৰেইনতে যাও আমি বেছিকে কেতিয়াবা বাছত যাওঁ আৰু মানে পাছত ফেচিটি ভাল কিন্তু জানাইচোন বা বাছত বাছত যদি যাওঁ কবাত মতিব অ সেই ৰখি ৰখি ইমানতে নাযায় যদি মানে মুতিব লাগে টয়লেট বাথৰুম যাব লগা হয় তেতিয়া মানে সেই ফেচিলিটিটো নোপাও ন সেইকাৰণে বাছত যাবলৈ তেতিয়া অকমান প্ৰব্লেম দেখা যায় আৰু সেইকাৰণে ট্ৰেইনত কবলৈ গলে বেছি ভাল মানে চোৱা ক'বলৈ গ'লে ট্ৰেইন গুৱাহাটীৰ পৰা আগলৈ মানে কামাখ্যা খা পালে যোনবোৰ ট্ৰেইন যায় সেইবোৰত মানে ট্ৰেইনটো ফুল ট্ৰেইন ফুল হৈ যায় হয় নাই
হয়
মানে বাহিৰৰ ফালে যোৱা মানুহ বেছি আছে আৰু অসমৰ ভিতৰেলে অহা মানুহ মানে গুৱাহাটী আগৰ ফালে যোৱা মানুহ কম আছে যেনেকে আমাৰ ফালে যোৱা মানুহ ই ইমানটা নাথাকে মানে ট্ৰেইন খ কবলৈ গ'লে একদম খালীকে যায়
ট্ৰেইন আহে যেনেকুৱা দিল্লী বা গুজৰাট বা আহমদাবাদৰ পৰা যিবিলাক ট্ৰেইন আহে এইবিলাক চাবাচোন ভৰ্তি হৈ আহে আৰু যিবিলাক অসম মানে আমাৰ অসমত পৰা যায় মানে মানে এইবিলাক টন খালিয়ে থাকে
অ ক'বলৈ গ'লে বিহাৰী মানে এনেকুৱা মানুহবোৰ বেছি যোৱা দেখা যায় বিহাৰৰ পৰা
হয়
অ
তেনেকুৱাই কথাটো মানে তুমি ডিব্ৰুগড় যাই কেণে ভাবিবা ন ক'ত যাবা ফুৰিব
ভি মানে মই ভাবি থৈছো টিলিঙা মন্দিৰ ফালে যাম তাৰ পিছত সেই জগন্নাথ মন্দিৰ সেইফালে মানে বগীবিল দলং সেইফালে তাৰ চাইডৰ ভিউতটো একদম কিবা বেলেগ নেচাৰ আৰু পেহী ঘৰ ফালে যাম বুলি ভাবছো য'ত মানে খেতি পথাৰ আছে তাত মানে ভাল লাগিব আৰু কিবা এটা মানে খেতি গাওৰ পৰিৱেশ এটাৰ মাজত থাকে
লে মোক মোৰ এটা কথা মনত পৰিল এই নেচাৰেল বিউটি তটো আমাৰ নাইকিয়া কৰি দিছে গছ গছনিয়ে হয় নে
অ মানুহবোৰে নিজৰ লাভৰ কাৰণে মানে গছ গছনি কাটি কিনে চব একদম হেৰি কৰি দিছে আৰু
মানে বস্তুতটো একদম বেয়া কৰি দিছে আৰু পৰিৱেশটো মানে তাৰ তাৰ কাৰণে- তাৰ কাৰণে চৰাইখিনিও মানে থাকিব নোহোৱা জেগা হৈছে। জীৱ জন্তু খিনি-
জীৱ জন্তু ৰাস্তাত ওলাই আহিছে। সেইটো কাৰণে, মানুহৰ ঘৰে ঘৰত দেখা পোৱা যায়।
দাৰ্জিলিঙত- তো চাগে মানে গোটেই হেৰিয়ে আছে আৰু চাগে গছ গছনি দেখাত পৰিৱেশতটো ভালেই ইউটিউবত। যেতিয়া ভিডিঅ'- ভিডিঅ' চাওঁ ভিডিঅ' টো আহে ন, মানে কিবা গ্ৰীনোৰী টাইপ অ ভিউ এটা আহে আৰু-
দাৰ্জিলিং ধুনীয়া ধুনীয়া জাগা। যথেষ্ট ধুনীয়া জেগা তাতে গছ গছনি বহুত আছে গছ গছনিৰ গছ গছনিছাই তাহতে টাইগাৰ হিল বুলি জেগা এটা আছে তাত। তে মানে কাঞ্চন জংঘা যে তাৰে পৰা যে কাঞ্চন জংঘা যে পিক আছে যে। কাঞ্চ জংগা পাহাৰ দেখা পোৱা যায়।
মানে ইমান দূৰলৈকে দেখা পোৱা যায় নে, সেইটো গম নাপাও দেই।
হয় মানে অলপ অলপ দেখা পোৱা যায় আৰু যদি ৱেডাৰ ক্লিয়াৰ থাকে, বতৰ যদি ক্লিয়াৰ থাকে।
অঁ।
এনেকুৱা মানে বতৰ যদি ক্লিয়াৰ থাকে, দেখা পোৱা যায় আৰু। আৰু দা-দাৰ্জিলিং হয়ঁ হয়ঁ। আৰু দাৰ্জিলিং বুলি ক'লে হয়।
কোৱা, কোৱা তুমি কোৱা।
আৰু দাৰ্জিলিং বুলি ক'লে এ টিটি গাৰ্ডেনটো আহে ন।
অঁ! টি গাৰ্ডেন অহ', অহ'। টি গাৰ্ডেনটো মানে পৰিশ টো দেখাত কিবা গ্ৰীনেৰ টাইপৰ মানে। জেগা খিনি ধুনীয়াকৈ তোলে আৰু হয় নাই। অঁ! আমাৰ এইফালে মানে গোটেই চাহ বাগান আও তোমাৰ লগতো পাতি ভাল লাগিলে।
ঠিক আছে ৰাখিছো।
অঁ অ' হ'ব দিয়া অ'।